হেল্ল,
হয়, শুনিছা নে?
শুনিছোঁ, শুনিছো। কি কৰিছে?
হয়, অ, মই এনেই আছোঁ, ইমান যিহেতু গৰম পৰিছে। তুমি কি কৰি আছা?
মই সেই ভাত খাই উঠিলোঁ জাষ্ট।
অ, ভালে আছা বাকি?
ভাল।
অ, খালোঁ, খালোঁ।
অ, অ, তাৰপৰা সেই, কথা এটা তোমাৰ লগত ভাল, ভাল, ভাল, তোমালোকে কথা এটা বোলো আলোচনা কৰো বুলি। এ, অনলাইন গেম, অনলাইন গেম ত, তুমি খেলানো অনলাইন গেম?
অনলাইন গেম খেলো বাৰু, অ, কোৱাচোন।
এইটো মানে পজিটিভলি ভাল নে বেয়া, আমাৰ কাৰণে বা অনলাইন গেমটো?
অনলাইন গেম মানে, এতিয়া তুমি চাবা তুমি মানে মোক সুধিছা যিহেতু ক'ব লাগিব, অনলাইন গেম বা ভাল নে বেয়া, মানে ডাইৰেক্ট কৈ দিব নোৱাৰো মই। বুজিছা, মানে এতিয়া অনলাইন গেম মানে কিছুমান ভাল গেমো আছে, কিছুমান এনে ফ্ৰদ লিংক কিছুমানৰ মানে, অদৰকাৰী গেম কিছুমানো আছে।
হয়।
মানে এতিয়া কিছুমান গেম যে, যেনেকে মানে অ, এনেই খেলিব পৰা, টাইম পাছ কৰিব পৰা, সেই সেইবিলাক গেম মানে ভাল। কিন্তু সেইবিলাক যদিও, বেছি টাইম খেলি থাকিলে আমাৰ চকু কেইটাই কষ্ট পায় বা আমি যিহেতু মোবাইলটো এনি টাইম ধৰি থাকিবলগীয়া হয়। আমাৰ হাত দুখনও কষ্ট পায় আৰু চকুৰ মানে দৃষ্টিশক্তি অলপ আহ, কমি আহে মানে মোবাইলটোত বেছি এট্ৰেকচন পৰাৰ কাৰণে। এতিয়া মানে অনলাইন, অনলাইন অ, মোবাইলটো যিহেতু অনলাইন গেমসমূহ কম মোবাইল-চোবাই মানে সবতে খেলিব পাৰি, আৰু অনলাইন গেম এটা মানে তুমি তোমাৰ মানে তাত এ, নিচা এটা মানে বহি যায়, তুমি চাবাচোন।
হয়। এইটোত মানে, মই, মই এতিয়া মানে উ, চাইছো। আজিকালি প্ৰায় সৰু সৰু ল'ৰা ছা মানে অনলাইন গেমৰ প্ৰতি, আসক্তটো বেছি হৈ গৈ আছে, দিনক দিনে।
হয়, হয়, বেছি হৈছে, অ,
আৰু এই ক্ষেত্ৰত গা-গাৰ্জেনসকলৰ অ, গাৰ্জেন সকলৰ মানে একো ভূমিকা গ্ৰহণ নকৰে। তাৰ ফলত সৰু সৰু ল'ৰা-ছোৱালী খিনি সৰুতে তোমাৰ চকু প্ৰব্লেম আহিবলৈ ধৰিছে।
হয়, হয়, ধৰিছে অ, এতিয়া মানে আমি সৰুতে খেলিছিলো, লুকা-ভাকু, কিবা কাবাদী, দৌৰ। চোৱা-চুই মানে এনেকুৱা কিবা কিবি খেলিছিলো, কিন্তু এতিয়া যিসমূহ মানে একেবাৰে সৰু বা আ নতুনকে আহ উঠি আহিছে সিহঁত খিনিয়ে মানে অকল অনলাইন গেম খেলে
হয় আৰু তাৰ অ আহ আৰু ইয়াৰ ফলত সেই সৰুতে খেলা কিছুমান মানে সৰু কালৰ খেল-ধেমালিসমূহ আজিকালি লুপ্ত পাবলৈ ধৰিছে আমি যেনেকে তুমি তম আহ আমি যেনেকে মাৰ্বল খেলিছিলো আগতে
হয় অ
সেইবিলাক আজিকালি আমাৰ মাজত আমাৰ সমাজত দেখিবলৈ নোপোৱা হৈ গৈ আছে। তোমাৰ এই অনলাইন গেম অনলাইন গেম সমূহে আৰু পৰা প্ৰায় পাঁচ দহ বছৰৰ পাছত কিন্তু এই আমাৰ পুৰণি খেলসমূহ সম্পূৰ্ণৰূপে নাইকিয়া কৰি দিব, আমাৰ
অ নাইকিয়া কৰি দিব হয় অ তুমি এইটো একদম ঠিক কথা কৈছা। আৰু আমি যিহেতু আগতে মানে মাৰ্বল খেলিছিলো। তুমি চাবা মাৰ্বল খেলোতে আমাৰ মানে এ যিটো গুটি আমাক টিকাবলৈ দিয়ে সেইটো গুটি লক্ষয় কৰি থাকোতে থাকোতে মানে আমাৰ মানে খেলোতে খেলোতে আমাৰ হাঁতো পুণ হৈ যায় আৰু মানে আমাৰ দৃষ্টি শক্তিটোও বাঢ়ে মানে এইটোতে টিকাব লাগিব বুলি মানে তেনেকুৱা ধৰণৰ আছিল আৰু মানে দৌৰা দুপৰা কৰওঁতে এটা ব্যায়ামো হৈছিল কিন্তু আজিকালি এনিটাইম মানে মোবাইল গেম খেলি থাকোতে থাকোতে দৃষ্টি শক্তিটো কমিহে আহিছে অ আৰু আৰু আৰু কিছুমান হয়
পঢ়াতো তোমাৰ সেই ল'ৰা ছোৱালী খিনি প্ৰভাৱটো পৰিবলৈ ধৰিছে
অ অ পৰিছে পৰিছে অ নিশ্চয় অ অনলাইন গেম খেলি থকা খেলি থাকোতে থাকোতে মানে সিহঁতি গমেই নাপায় কেতিয়াত সময় পাৰ হৈ গ'ল আৰু যিহেতু মানে উম মোবাইলতটো মানে বেছি সময় চাই থাকিলে চকু কেইটাও মানে অলপ কিবা কিবি লাগে গে বা মাথা বিষ বিষাই যায় আহ কষ্ট পায় তাৰ ফলত সিহঁতি সোনকালে শুই যায় আৰু সিহঁতৰতো এনেই বা বডিটো এনেও ভাল হৈ নাথাকে আগলৈ এতিয়া মানে অ এতিয়া মানে কিছুমান মানে ভাল গেম আছে সেই ভাল গেমসমূহ মানে খেলিব লাগে
হয়
হয় মো মোবাইলতটো চব মানে বেয়া বুলিয়ে উলিওৱা নাছিলেতো মোবাইলটো বা গেমসমূহ গেমসমূহ বেয়া কাৰণে উলিওৱা নাছিলে কিবা এটা মানে শিকিবলৈ উলিয়াইছিলে সৰু পৰা এতিয়া কিছুমান স্কুপ তেপ গেম আছে কিছুমান স্কিল টাইপ গেম আছে সেই গেমসমূহ খেলি মানে বহুত কৌশল আহ আহৰণ কৰিব পাৰি এতিয়া পাজুল গেমসমূহ যে পাজুল গেমসমূহৰ পৰা মানে তুমি কেনেদৰে এ ওলাবা বা কিবা সেই প্ৰক্ৰিয়াটো মানে তুমি শিকিব পাৰিবা কিন্তু এতিয়া এইবোৰ পাবজি ফ্ৰী ফায়াৰ বা তেনেকুৱা ধৰণৰ কিছুমান গুলীয়াাগুলী গেম আছে বা তেনেকুৱা বিলাকৰ পৰা তুমি একো শিক্ষা আহৰণ কৰিব নোৱাৰা।
হয়।
সেইবিলাকে অকল মানে তোমাৰ জীৱনতো ধ্বংস কৰা বাহিৰে আৰু একো তাৰ ধৰা একো মানে উন্নতিয়ে নাই।
হয়। কিন্তু মই এনেকুৱাও পাইছো এতিয়া কিছুমান সৰু ল'ৰা ছোৱালীক মোবাইল গাৰ্জেনটে যেতিয়া দি দিয়ে অভিভাৱক সকলে তেওঁলোকে এই কিছুমান অনলাইনত গেম খেলে তাৰ ফলত এনেকুৱা হয় যায় কিছুমান গেমত পইচা দৰকাৰ হয় কিন্তু সেই বাপেক মাক সকলে গম ঘপকে ল'ৰাজনে বা ছোৱালীজনীয়ে পইচা ক্লিক কৰি দিয়ে তাৰ ফলত বাপেক মাকৰ কষ্ট ৰ ধন সম্পূৰ্ণৰূপে খতম হৈ গুচি যায়।
হয় গুচি যায় গুচি যায় তেনেকুৱা আছে সেই সেইসমূহ মানে ফ্ৰড লিংক যিসমূহ মানে গুগুলত এ কিছু হয় যি সিহঁতেও মানে নাজানে যে এইটো লিংকটো বেয়া বা ভাল। সেইবাবে মানে সিহঁতি লিংকটো আহে সিহঁতি দেখে যে অ এইটো গেমতটো ভাল লাগে। লাগিছে আৰু লিংক টোত চুই দিয়াৰ লগে লগে বা সিহঁতক কিছুমান নথি পত্ৰ দিবলৈ আহে। সিহঁতিও ভাবে এইটো খেলিবৰ কাৰণে এইসমূহ দিব লাগে সিহঁতি দি দিয়ে। সিহঁতিও ভাবি নাচাই যে আমাৰ এইসমূহৰ পৰা কিবা ক্ষতি হৈ যাব পাৰে। আৰু দি দিয়াৰ ফলত হেকাৰে সেইসমূহ হেক কৰি তুমি কোৱাৰ নিচিনাকে মানে সিহঁতৰ একাউণ্টৰ পৰা সকলো পইচা সুহিলয় বা সিহঁতৰ নথি পত্ৰ বা চিম এ তেনেকুৱা ধৰণৰ মানে কিবা কিবি একাউন্ট একাউন্ট চব মানে হেক কৰি সিহঁতৰ হাতত লৈ আৰু কিবা লো অ' লোন ডিমান- হয় হয় গুচি যায়। লোন ডিমান কৰে বা এনেকুৱা ধৰণৰ কিবা কিবা কিবি মানে বহুত ক্ৰাইম হৈ গুচি যায়।
হয় এই ক্ষেত্ৰত তুমি কি ভাবা সৰু, সৰু ল'ৰা ছোৱালী খিনিক এই মোবাইল গেমতটো অভিভাৱকসকলে দিয়া দিব লাগে নে নালাগে আচলতে?
মোৰ মতে নালাগে। একদম মানে হাড্ৰেড পাৰ্চেণ্টে নালাগে কাৰণ সিহঁতে খেলিব লাগে আহ যিসমূহ স্বাস্থ্যকৰ গেম, এ যেনে এ আমি আগতে যেনে সৰুতে খেলিছিলোঁ। দৌৰা কাবাডী হয় হয় তেনেকুৱা ধৰণৰ খেলিব লাগে। অ' এক্সাৰচাইজ আছিলে হয়। হয় এনাৰ্জীটো পোৱাৰ লগতে আৰু আমি যিহেতু বন্ধু বান্ধৱসকলৰ লগত ওলাই যাও।
হয়।
ওলাই, ওলাই যোৱাৰ কাৰণে আমাৰ এটা মিলা প্ৰীতিও আছিলে। সেই মিলা প্ৰীতিসমূহো বজাই ৰাখিলোঁ। লগতে আমাৰ স্বাস্থ্য স্বাস্থ্য ভাল হ'ল। আৰু আমি ওলাই যোৱাৰ বাবে বাবে আমাৰ মানে যিটো হাৱা মানে প্ৰকৃতিৰ হাৱা বা
উম।
আমি প্ৰকৃতিখন দেখিলোঁ আৰু মানে বহুত অ' কিছুমান চৰাই চিৰিকটি নেদেখা বহুত কিবা কিবি জন্তু চন্তু থাকে। দিব পাৰে সেইবিলাকো আমি চিনাক্তকৰণ কৰিলোঁ। তাৰ পিছত আকৌ আহি মেলি আমি হয় গধূলি আমি ধুনীয়াকে কিতাপ পত্ৰ পঢ়ি মেলি। সেই খেলিছিলো যে আমি খেলা অঁ সেই খেলাৰ কাৰণে ভাগৰ লাগি আমাৰ টোপনিটো সুন্দৰকৈ আহে।
হয় আজিকালি এই মোবাইল
হয়।
অ' মোবাইল গেম ৰুমৰ ভিতৰতে খেলি থাকে আজিকালি ল'ৰা ছোৱালী খিনি তাৰ ফলত কি হৈছে তোমাৰ বন্ধু বৰ্গৰ সৈতে মিল নোহোৱা দেখা যায়।
হয় অ'।
আৰু তাৰ ফলত তোমাৰ দেহৰো ক্ষতি চকুৰ ক্ষতি। তেনেকুৱা হোৱাও দেখা যায় সৰু সৰু কেছ মা নে ল'ৰা ছোৱালী কম এজতে চশমা লোৱা দেখা যায়।
হয় হয় দেখা যায় অঁ এতিয়া সেই মোবাইলটো মানে চাই থকাৰ কাৰণে সিহঁতৰ মানে মাথা বিষো হৈ যায় আৰু সিহঁতে বে ছি ঘণ্টা ঘন্টা শুবও নোৱাৰে। এ এনেইতো মিনিমাম মানুহে আঠ ঘন্টা শুব লাগে। সিহঁতি সেই আঠ আঠ ঘন্টাটো কমপ্লিট কৰিব নোৱাৰাৰ ফলত আহ' সিহঁতৰ মাথা বিষ ৰ ফলত মানে বহুতেই কষ্ট পাই থাকে। আৰু তাৰ ফালে মানে ভিতৰি বহু বেমাৰ হয়। নবহে হয় অঁ, সেই গেমটোৰ প্ৰতি মানে এট্ৰেকশচনটো আহি থাকে সিহঁতক কেতিয়া গেমটো খেলিবলৈ পাওঁ কেতিয়া খেলিবলৈ পাওঁ। কিন্তু আমি আমি যেতিয়া কাবাডী, কাবাডী বা দৌৰ খেলিম তেতিয়াতো আমি, আমি লগৰখিনি আহিলেহে আমি খেলিবলৈ যাব পাৰিম।
হয় বা শাৰীৰিক পৰিশ্ৰম এটাও হয়।
অ' আৰু অকলেতো নোৱাৰোঁ এতিয়া মোবাইলত অ' অকলে খেলিব পাৰি যেতিয়া মানে তেতিয়াই তেতিয়াই খেলি থাকিব পাৰি আৰু।
হয়।
সেইকাৰণে সিহঁতৰ মানে অলপ ব্ৰেইনত এফেক্ট কৰে। কিন্তু এতিয়া যিহেতু লগৰ হয়
গাৰ্জেনসকলেও কঠোৰ হোৱাটো উচিত।
হয় হয়, একদম সচেতন হোৱাটো উচিত।
হয়
এতিয়া আমাৰ আহ প্ৰায় মানে বহুত ল'ৰা ছোৱালী সেই এনেকুৱা মানে বেমাৰত ভোগা মই দেখিছো আমাৰ ওচৰতো দেখিছো বা এনে বাতৰি পত্ৰ এইবিলাকতো শুনিছো।
হয়
কিছুমানতো মৰিছেই
উম হয় কিছুমান বহুত বহুত ডাঙৰ ঘটনা হৈছে উম মানে গেম খেলিবলে অভিভাৱক সকলে নিদিয়াৰ কাৰণে বহুত ডাঙৰ ডাঙৰ ঘটনা হৈছে। নিউজত দেখা গৈছে। সেই ক্ষেত্ৰত কিন্তু অভিভাৱক সকলৰ মানে সম্পূৰ্ণ গাত ভুল আছে বুলি মই ভাবো।
হয় আছে আছে। তেতিয়া মানে মই কবলৈ বিচাৰো সিহঁতৰ গেম খেলিবলৈ এনেকুৱা ধৰণৰ কেনেকে ইয়াৰ পৰা ওলাব লাগে। তেনেকুৱা সমূহ মানে তেতিয়া সিহঁতে কৰবাত বিপদত লাহে লাহে উলাই আহিব পাৰে।
হয় হয়।
যি আজিকালি কিডনেপিং আহ কিবা সোপা ধৰা, বা এনেকুৱা ডাঙৰ ডাঙৰ মাৰ্ডাৰ মাৰি মেলি
হয় হয়।
হয় হয় ঠিক আছে, ভাল লাগিলে তোমাৰ লগত কথা পা তি আগলৈও এনেকৈ পাতি যাম, উম ঠিক আছে।